হেল্ল' হেল্ল'
হেল্ল'
শুনিছ
অ শুনি আছো
মোৰতো শুনিছ তই
শুনি আছো
অঁ অঁ অঁ কি কৰি আছ
এ মই এনেই আছিলো তই
আছোঁ আছোঁ এনেই আছোঁ
অ অ
পিছে তোৰ মেজৰ ইক'নমিক্সত আছিল ন?
অ ইকনমিক্সত
অ এনে ইকনমিক্সটো কেনেকুৱা বাৰু?
কেনেকুৱা মানে ভালেই আৰু ভাল মানে কি আহ তোৰ বহুত হুত ধৰণৰ ধৰ কিছুমান স্কোপ থাকে আৰু অ যেনে ধৰ আৰু আমি কিছুমান বস্তু যেনে আমাৰ এই ধৰ ৰেচৰ্চেছ অ বা যিবিলাক আমাৰ অ সম্পদ অ সম্পদ আৰু আৰু সম্পদসমূহতো বহুত এ হেৰি হয় ন লিমিটেড হয় চ' সেইবিলাক সম্পদসমূহ কেনেকে মানে অ লিমিট তিক সম্পদসমূহ কেনেকে মানে অ উ ব্যৱহাৰ কৰি অ বস্তু মানে বনাব লাগে বা বস্তুসমূহ কেনেকৈ ব্যৱহাৰ কৰিব লাগে সেইবিলাকৰ ওপৰত মানে পঢা পঢ়া হয় বা আমি জানিব পাৰো সেইবিলাক বস্তু তাৰ পৰা আৰু কিছুমান যে এ বিভিন্ন ধৰণৰ বজাৰ থাকে অৰ্থনীতিত সেইবিলাক বজাৰসমূহৰ বিষয়ে পঢ়া হয় আৰু লগতে টকা পইছাৰ হিচাপসমূহ ভালদৰে জনা যায় আৰু মেইনলি মানে বিশেষ ভাৱে আমি এইটো বস্তু ওপৰত বেছি মানে আৰু জ মানে গুৰুত্ব দিয়া হয় যে এ আমাৰ সম্পদসমূহ বহুত তেদ এই সম্পদসমূহক মানে কেনেকে ব্যৱহাৰৰ উপযোগী কৰি আমি আমাৰ ভবিষ্যতৰ প্ৰজন্মইও যাতে তাক ব্যৱহাৰ কৰিব পাৰে লগতে আমিও যাতে আমাৰ, আ প্ৰয়োজনীয় খিনি মানে পূৰণ কৰিব পাৰো তাৰ ওপৰত গুৰুত গুৰুত্ব দিয়া হয়।
উম উম মানে অৰ্থনীতিটো সেই ন এই সমাজ, বিজ্ঞানৰে এটা মানে অংশ।
এটা অংশ, উম।
আৰু মানে ইকনমিক্সটো তোৰতো মেজৰ ইকনমিক্সতে। ত' ইকনমিক্সটো যে পঢ়ি আছ মানে ফিউচাৰত কিবা এটা মানে কৰিম বুলিকে পঢ়িছ, নে এনে তোৰ কিবা আৰু
নাই নাই, প্ৰথমতে মানে যিটো মানে ভবিষ্যতৰ চাই সেইতো পঢ়া হৈছে বাৰু আৰু, এনেকুৱা নহয় যে অকল ভৱিষ্যত ইন্টাৰেষ্টো আছিলে ভাল লাগে কাৰণেও পঢ়িছো বাৰু সেইটোও হয়। আৰু লগতে বিভিন্ন ধৰণৰ ইয়াত আহ হেৰি থাকে আৰু আ আৰু মোৰ নিজৰো এটা মানে লক্ষ্য আছে আৰু লগতে মোৰ বুলি নহয় যিবিলাক মানে ষ্টুডেন্ট থাকে আৰু ইহঁতৰ চবৰে নিজৰ নিজৰ এটা মানে লক্ষ্য থাকে। আৰু ইকনমিক্স পঢ়ি আছে। ত অৰ্থনীতিৰ বিভিন্ন ধৰণৰ মানে আজিকালি মানে চাকৰি মানে বিভিন্ন ধৰণৰ মানে পষ্ট দেখিবলৈ পোৱা যায় আৰু মানে যিবিলাক মানে অৰ্থনীতিৰ লগত বিশেষভাৱে জড়িত জঢ়িত আৰু আৰু নৰ্মেলি
চাকৰিবোৰ
সেইটো বিশেষকৈ মানে, আ বহুত ধৰণৰ বহুত লাইন থাকে। অ' প্ৰথমতে ইটোতো চবেই জানে আৰু অধ্যয়াপক মানে প্ৰফেচাৰ লাইনতটো চবেই জানে আৰু। বাৰ লগতে তাৰ লগতে মানে বহুত ধৰণৰ এন জি অ' থেন জি অ'
উম।
ষ্টেটিষ্টিকৰ লাইনত কিছুমান মানে চাকৰি থাকে, সেইবিলাকত যাব পাৰে, মানুহে ই্ছা কৰিলে, আৰু লগতে বিভিন্ন ধৰণৰ এয়া, কি বুলি কয় এইবিলাক গৱেষণামূলক কামত যাব পাৰে আৰু। আ তেনেকুৱাই আৰু। লগতে উম আৰু বৰ্তমান মানে, বিশেষভাৱে যিটো মানে বেংকিং হওক বা ইউ পি এছ এি এি সেইবিলাক লনত বহুত ধৰণৰ স্প আছে আৰু।
উ এতিয়া তই কলি মানে এন জি চেনি যাব সেইটো মানে এন জি অ' চেনি'ত গ'লে কেনেকুৱা ধৰণৰ কাম কৰিব পাৰি আৰু মানে ইকনমিক্
আহ ইকনমিক্স অ' আছে মানে এতিয়া ধৰ কিছুমান এন জি অ'ত আহ, নিলে আৰু তাত এ কিছুমান ধৰ এ তাত বিলাকত বিভিন্ন ধৰণৰ কেতিয়াবা কিছুমান এ, যিবিলাক মানে একদম মানে ধৰ যাৰ ঘৰৰ মানে পৰিয়ালৰ অৱস্থা মানে একেবাৰে বেয়া হয়। সনে ল'ৰা ছোৱালী বিলাকক সিহতে ৰাখে বা পঢ়ায় তেনেকুৱা কিছুমান এন জি অ' থাকে। এতিয়া ইকনমিক্সৰ বা অৰ্থনীতি উ, ছাত্ৰ ছাত্ৰীসকলে মানে তাত মানে সিহঁতৰ মানে হেৰিটো কি ভূমিকাটো কি সিহঁতে হয়তটো মানে সেইটো মইো বাৰু ইমান এন জি অ' তো মইো কৰি পোৱা নাই তেনেকে। তথাপিতো মোৰ মানে নলেজৰ ফালৰ পৰা তেনেকুৱাই হ'ব চাগে যে ইকনমিকসৰ ষ্টুডেন্ট খিনিয়ে চাগে মানে সিহঁতৰ পঢ়া শুনাতে মানে সহায় চহায় কৰি কৰিব আৰু লগতে যিখিনি মানে এন জি অৰ ৰিলেতেত মানে হি হিচাপ বিকাশৰ কাম থাকিব এইবিলাকত চাগে মানে অৰ্থনীতিৰ ছাত্ৰ ছাত্ৰীসকলে বেছিকে মানে এয়া, হেৰি দিব পাৰে আৰু।
বুজিছো বুজিছো। এতিয়া মানে ইকনমিক্সটো যে আমি মানে তহঁতে যে পঢ়িছ। কিবা বেনিফিটছ আছেনে?
বেনিফিটছ মানে এইবিলাকে আৰু। এই জব ৰিলেটেড যিবিলাক আৰু বিভিন্ন ধৰণৰ জব থাকে লগতে সেইবিলাকে আৰু, লগতে মানে কি আৰু কোনোবা যদি এ, ষ্টুডেন্টৰ মানে উ, মেটছ বা গণিতটো যদি অকনমান মানে দুৰ্বলতা থাকে গণিতটো বহুত কৰিব লাগে। ত' সেইখিনিত মানে অলপমান মানে মই ভাবোঁ যে অলপমান সেই দুৰ্বলতাখিনি আঁতৰি যায়। কৰোঁতে কৰোঁতে, মানে সদায় কৰাৰ ফলত সেই-সেইবিলাকৰ ফালৰ পৰাও মানে এটা উপযোগিতা আছে বুলি মই ভাবোঁ আৰু।
আৰু মানে কিবা থাকিব পাৰে নেকি যি মানে বেলেগক তো সহায় কৰিব পাৰি ইক'নমিক্স পঢ়িলে আৰু।
অ' সহায়টো মানে কি আৰু এতিয়া, এতিয়া অৰ্থনীতি ছাত্ৰ এজনে মানে কেনেকুৱা আৰু, নিজৰ টিউচন চেন্টাৰ খুলিব পাৰে পঢ়োৱাৰ কাৰণে বেলেগ উ, ছাত্ৰ ছাত্ৰীক মানে সেইবিলাকো থাকেই কাৰণ অ' অৰ্থনীতিক এনেকুৱা এটা মানে বিষয় যিটো মানে আৰু নিজে ইমান খিনি পঢ়ি মানে আৰু উম, আৰু মানে বস্তুখিনি আয়ত্ব কৰাটো অলপমান টান হয়, সেইকাৰণে মানে বেলেগৰ সহা সায়ত মানে কৰিব পাৰিলে মানে বেছি ভাল হয় মই আমি নিজেও এইটো বস্তু মানে অনুভৱ কৰোঁ আৰু, যেতিয়া আমি বস্তু এটা মানে যেতিয়া মানে শি জনে শিকাই দিয়ে তেতিয়া মানে আয়ত ত্ত কৰিবলৈ বেছি সহজ হয়, বস্তুবিলাক মানে এনেকুৱা মানে আৰু থিয়ৰী টাইপ নহয় আৰু ন'। অলপমান মানে গ্ৰাফিকেল হয় হেই বছ বুজি পোৱাৰ কাৰণে মানে অলপমান মানে সহায়ৰ প্ৰয়োজন হয় আৰু, কোনোবা জনা মানুহৰতো সেইবিলাক আৰু আমি যদি উম, ভৱিষ্যতত মানে আমি যদি নিজে শিকিব পাৰোঁ, আমিও হয়তো মানে সেনে নেকে বেলেগক মানে সেইখিনি মানে আৰু পঢ়াব পাৰিম, শিকাব পাৰিম। তেতিয়া সিহঁতৰো সহায় হয় হেইটো।
উম, বুজিছোঁ। এতিয়া অৰ্থনীতিটো কিছুমান ভাগবোৰ থাকে ন' যে ক্ষুদ্ৰ, অৰ্থনীতি, হাম সামষ্টিক অৰ্থনীতি এইবোৰো যে থাকে।
অ', অ', অ' এতিয়া সেইটো মানে আ, কেনেকুৱা হয় আৰু এতিয়া এ, এজন অৰ্থনীতিৰ মানে ছাত্ৰ এজনৰে মানে আমি যেনেকে মানে ডিগ্ৰীতটো মানে চবৰে আৰু পেপাৰ থাকে আৰু। পেপাৰবিলাক পঢ়িব লাগে এতিয়া। অ' অৰ্থনীতিৰ ভাগ মানে কি আৰু অৰ্থনীতিৰ মানে ভিতৰত আৰু মানে সেইবিলাক বস্তু মানে আৰু মানে সোমাই থাকে আৰু। সেইটোকে মানে যেনিবা আমি ডিগ্ৰী লেবেলটোত সেইবিলাক মানে পেপাৰ হিচাপত পঢ়িব পাওঁ আৰু। উ, বিশেষকৈ মানে অৰ্থনীতিৰ এই দুটা ভাগ মানে বিশেষভাৱ বোৰ মানে উ, মানে যি দুটা মানে মুখ্য আৰু মুখ্য বুলিয়ে ক'ব লাগিব। ৰিবল এইয়া ক্ষুদ্ৰ অৰ্থনীতি আৰু সমষ্টিবাদী অৰ্থীতি এই দুটা মানে মেইন হয় আৰু। আৰু তাৰ লগত আছে আৰু। উ, বিভিন্ন ধৰণৰ অৰ্থনীতি তিৰ ভাগসমূহ আ, যেনে তোৰ হেৰি আৰু অ', অ' এইবিলাক আছে, তাৰপিছত পৰিৱেশ ৰি মোৰ লগত জড়িত অৰ্থনীতি। তাৰ পিছত এইবিলাক আৰু টি মানে অল হেয়া তোৰ এই ইন্টাৰনেচনেল উ, ইক ইক'নমিক্স এইবিলাক থাকে আৰু লগত মানে
উ, উ, উ। এতিয়া মানে অৰ্থনীতি যিটো পঢ়িলে মানে অ' ক্ষুদ্ৰত আৰু সমষ্টিক অৰ্ীতিবোৰ মানে পঢ়ি কিনেহে মানে বস্তু মানে বেিকৰ পৰা যাব লাগে ন।
অ' এইটো এই এই দুটা মানে একদম মূল হয়। এইটো তাৰ মানে কোনোবাই যদি, একদম মানে প্ৰাথমিক অৱস্থাৰ পৰা মানে পঢ়িব ইচ্ছা কৰে। সেই দুটা মানে মানে সিহঁতক মানে প্ৰথম যি দুটা বস্তু শিকাব সেই দুটা হৈছে এই খু অৰ্থনীতি আৰু সমষ্টিবাদী অৰ্থনীতি তাৰ পিছত তে বেলেগ বিলাক আহিব।
অলপ আগতে যে কলি অৰ্থনীতি যে বজাৰৰ ওপৰত গুৰুত্ব দিয়ে এতিয়া বজাৰত মানে কেনেধৰণৰ গুৰুত্ব আছে অৰ্থনীতিত।
সেইটো ক'ব গলে বজাৰৰ কিছুমান ভাগ থাকে। এতিয়া উ তাৰ এটা হৈছে এ পাৰফেক্ট কম্পিটিচন। মনোপলি, মনপলিষ্টিক, অলিগ'পলি। এইবিলাক মানে ভাগমো মানে আৰু। এতিয়া আ কিবা পাৰে কম্পিটিশনৰ মানে সেইটো মানে এ মানে আমাৰ যিটো মানে আমাৰ দৈনন্দিন জীৱনত মানে সেই উ সেই পাৰফেক্ট কম্পিটিচন মানে, নায়ে মানে, এইটো মানে এটা মানে এই অৰ্থনীতিবিদ সকলৰ মানে এটা মানে আৰু ধাৰণা আৰু পাৰফেক্ট ক্প কম্পিটিচন হালে মানে, চব মানে পাৰফেক্ট আৰু যে এই, আ মানে যিমান এয়া বিক্ৰেতা আৰু ক্ৰেতা মানে সমান হ'ব বিক্ৰেতাৰ আৰু ক্ৰেতাৰ মাজত একো হেৰি নাথাকে মানে চব বস্তু যিমান খিনি বিক্ৰ ক্ৰেতাই মানে বিচ সিমান খিনি বস্তে মানে বজাৰত মানে, সম্পৰ্ণ আভেলেবেল থাকিব অ', সকলোবোৰ বও মানে একদম পাৰফেক্ট আৰু কিন্ত সেইটো বক্ত মানে আমাৰ দৈনন্দিন জীৱনত মান নায়েই সেনেকোৱা হব নোৱাৰে, কিবা এটা বত মানে বেছি হলে সটো বস্তু আৰু কিবা এ বস্তু মানে যদি মানে বি্ৰ ক্ৰেতাৰ যদি উ ডিমাডটো যদি বেছি হয় তেতিয়া মানে বজাৰত মানে সেইটো বস্তুৰ চাপ্লাইতটো কমি যাব। সেনেকেন ধৰণৰ হয় ন, ত এইটো মানে এটা মানে ধৰি লৈছে আৰু। কম্পিটিচন হলে এনেকোৱাই হব, ত তাৰপিছত আছে মনোপলি, মনোপলি, কেনেকোৱা হয় এজন বিক্ৰেতা থাকে, গোটেই বস্তু বিলাকৰ এটা এজনেই মানে বিক্ৰেতা আৰু। মানে সিহঁতৰ যিটো এ কিছুমান ব্ৰেণ্ড হেন থাকে, যিটো ব্ৰেণ্ডৰ মানে এজনেই মানে অ' কি মানে আৰু অনাৰ থাকিব আৰু এজনে মানে বিক্ৰেত থাকিব সেনেকুৱা। কিছুমান থাকে, সেনেকে আৰু তাৰপিছত তোৰ আহ আহিব নেক্স আহ
বুজিছো বুজিছো, অ' বুজিছো দে দে দে হ'ব দে।
অ' অ' অ' দে।